শুনিছানে, হয় ময়ো শুনিছো ভালে আছা।
উম ভালে আছিলো দে তোমাৰ খবৰ কোৱা।
ময়ো ভালে আছো আজি ভাবিছিলো পৰিয়ালৰ গুৰুত্বৰ বিষয়েই আলোচনা কৰো।
অ' মই তাকে ভাবিছিলো পৰিয়াল আচলতে পৰিয়াল আমাৰ কাৰণে সেইটোৱে মানে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় আৰু পৰিয়ালৰ তোমাৰ চাপোৰ্ট লৈ পৰিয়ালৰ কাৰণে আমি যিখিনি কৰি আছো আৰু।
ঠিকে কৈছা। মানে পৰিয়াল মানুহৰ যিমান প্ৰথম তাতকে গুৰুত্বপূৰ্ণ সামাজিক স্থান প্ৰতিষ্ঠান। মানে এজন ব্যক্তিত্ব ব্যক্তিৰ জন্ম লালন পৰন আৰু ব্যক্তিত্ব গ্ৰহণ পৰিলৈ গুৰুত্ব পৰি মানে আমি বিজ্ঞানত দেৰিকে যাওঁ কিন্তু আমি প্ৰথমে ক আহ কথা বা অ আ আমি যিবোৰ শিকো চব আমাৰম পৰিয়ালৰ পৰাই শিকো আমাৰ চৰিত্ৰ ব্যক্তিত্ব গঠন তাৰোপৰি আ আমাৰ যিবোৰ নৈতিকতা বা ডাঙৰক কেনেকৈ আচৰণ কৰিব লাগে সৰু কেনেকৈ আচৰণ কৰিব লাগে সজ আচৰণ আমি সকলোবোৰ আমাৰ পৰিয়ালৰ পৰাই শিকো। মানে ক'বলৈ গ'লে আমাৰ পৰিয়াল আমাৰ প্ৰথম শিক্ষা গুৰু
হয় হয় একদম এক্দম আৰু প্ৰথমতে আচলতে পৰিয়ালৰ গুৰুত্ব মানে আমাৰ জীৱনত আটাইতকৈ বেছি হয় কিয়নো এজন মানুহে যদি তোমাৰ নিজৰ জীৱনত সফলতা অৰ্জন কৰিব বিচাৰে তেতিয়াহলে যিখিনি তোমাৰ আহ মানে স্বাভাৱিক যিখিনি আচৰণ নিজৰ প্ৰথম শিক্ষা পৰিয়ালৰ পৰাই লাভ কৰে সেইকাৰণে পৰিয়ালৰ গুৰুত্ব মানে সেইটো মুখেৰে মানে কব নোৱাৰি তেনেকে তথাপিও তোমাৰ মানে অকণ আমি তেওঁলোকক গুৰুত্ব দি তেওঁলোকক মৰম দি মানে সেইখিনি গুৰুত্ব তেওঁলোকক বুজাও কৰো আৰু তেওঁলোক কাৰো বেছি মানে পোন কৰি তুলিব বাৰো আৰু আৰু পৰিয়ালৰ ভিতৰত আটাইতকে বেছি হয় হয়। কোৱা মানে পৰিয়ালৰ ভিতৰত আটাইতকে বেছি আপোন আছে ছে মা দেউতা আৰু সেইটোয়ে কৈ আছো।
হয় ঠিকে কৈছা মানে আমি পৰিয়ালৰ আক মা দেউতাকে নহয় মানে কোনো কোনো এজন ব্যক্তিক অৱহেলা কৰিব নালাগে। তেওঁলোকে যি ক আমি মানিব লাগে বা আমাৰ মত মানামানি থাকিব লাগে বুজা বুজি থাকিব লাগে, তেতিয়াহলে মানে আমাৰ পৰিয়াল এটা ভালকৈ গঢ় লৈ উঠিব।
হয় হয় হয় ঠিক কৈছে সকলো কথা মানিব লাগে, আৰু সকলো মানে তোমাৰ সৰুক মৰম কৰিব লাগে ডাঙৰক মানি চলিব লাগে। আৰু সকলোৰে মানে নিজৰ নিজৰ মহৎ থাকে এতিয়া আমি কাকো যদি আওকাণ কৰোঁ কাকো যদি আমি অবহেলা কৰোঁ সেইটো মানে নিজৰ কাৰণে বেয়া আৰু।
হয় ঠিকেই কৈছা বাৰু মানসিক বিকাশৰ ক্ষেত্ৰত পৰিয়ালৰ ভূমিকা কেনেকুৱা।
মানসিক বিকাশৰ ক্ষেত্ৰত চোৱা তুমি এয়া আমি সৰুৰে পৰা মানে তেওঁলোকৰ লগতে থাকো যিহেতু আমি মই যেনেকে তোমাক কলো যে আমি সৰুৰে পৰা যিখিনি বস্তু শিকো আমাৰ মানসিক যিবোৰ আমাৰ স্মৃতি আমাৰ যিবোৰ আচৰণ সেইবোৰ মানে দেখা পোৱা যায় মানে আমি য কোনটো পৰিয়ালত ডাঙৰ দীঘল হৈছো হয়ে নাই। গতিকে আমি এটা ভাবো যে আমাৰ যিবোৰ ব্য্ক্তিগত জীৱনত মানে পৰিয়ালৰ গুৰুত্ব আটাইতকৈ বেছি কাৰণ মা দেউতাই আমাৰ সৰুৰে পৰা শিকাই যে মানুহৰ লগত কেনেকে ব ব্যৱহাৰ কৰিব লাগে কেনেকে আচৰণ কৰিব লাগে তথা সৰুৰ লগত কেনেকে মৰমেৰে আচৰণ কৰিব লাগে ডাঙৰক কেনেকে সন্মান দিব। সেইিনস আমি সৰুৰে পৰা শিকো এতিয়া যদি পৰিয়ালৰ গুৰুত্ব যদি আমাৰ জীৱনত কম হব তেতিয়াাহ'লে আমি মানসিক স্তৰত আমি ইমান এটা উন্নতি কৰিব নোৱাৰিম কাৰণ স্কুলত হওঁক বা কলেজত হওঁক সকলো বস্তু আমি নিজাববীয়াকে শিকিব নোৱাৰো কিছুমান বস্তু কলেজে শিকাই হয় কিন্তু মই ভাবো যে মানুহৰ জীৱনৰ ব্যয়ক্তিগত জীৱনৰ আশী শতাংশ বস্তুৱে মানে পৰিয়ালেই শিকায় আৰু পৰিয়ালৰ পৰা শিকিব লাগে গতিকে মানসিক স্তৰতে হওক বা সামাজিক স্তৰত হওক পৰিয়ালৰ গুৰুত্ব মানে আটাইতকৈ বেছি সেইটো মানে সাংঘাতিক গুৰুত্বপূৰ্ণ মানে এটা বিষয় আৰু।
হয় ঠিকে কৈছে মানে পৰি পৰিয়ালে আমাক মৰম স্নেহ তাৰপৰি নিৰাপত্তা সুৰক্ষা মানসিক সামৰ্থন সকলোিয়ে আমি মানে কেতিয়াবা যদি কিবা এটা কামত অসফল হওঁ তেতিয়া মানে আমাক পৰিয়ালে আমাক উৎসাহ দিয়ে যে তোমালোকে তুমিতো পাৰিবা আৰু এবাৰ ট্ৰাই কৰা বা চেষ্টা কৰা তেতিয়াহ তুমি মানে নিটো পাৰিবা মানে আমাক পৰিয়ালে আমাক উৎসাহ দিয়ে বা অ' আমি যিটো কাম নোৱাৰো সেইটো মম সহায় কৰি দিয়ে বা বিভিন্ন ধৰণৰ কামত আমাক পৰিয়ালৰ প্ৰয়োজন হয়। মানে অ', শু পৰিয়ালে আমাৰ আশ্ৰয়স্থ্থল হয়। আমাক মান দুখত কেতিয়া এৰি নাযায়।
দুখত কেতিয়াও এৰি নাযায় আৰু। পৰিয়ালৰ নিচিনা মানে কোনো হ'বও নোৱাৰে বাৰু কাৰণ তেওঁলোকে মানে আমাক মেইন মটিভেশ্যনটো আমি তেওঁলোকৰ পৰাই পাওঁ উৎসাহ পাওঁ আৰু কৰ্ম জীৱনত আগবাঢ়ি যাবলৈ কৰ্ম জীৱন হওঁক বা নিজৰ জীৱনতে হওঁক যিকোন প্ৰকাৰে তেওঁলোকে আমাক সহায় কৰে এতিয়া বেলেগৰ পৰা আমি সহায় আশা কৰিব পাৰো বন্ধু বৰ্গৰ পৰা কিন্তু কথাটো হল যে বন্ধু বৰ্গই সকলো সময়ত সহায় কৰক বা নকৰক পৰিয়ালৰ সদস্য় হিচাপে পৰিয়ালে আমাৰ পিছত মানে সদায় থিয় হৈ থাকে।
হয়, ঠিকেই কৈছা।
তোমাৰ পৰিয়ালৰ ভিতৰত মানে কোনজন সদস্য আটাইতকৈ বেছি আপোন হৈ আছে? মানে বৰ্তমান।
মোৰ পৰিয়ালৰ সকলোৱে আপোন। কিন্তু মোৰ- মোৰ বেছিকৈ মোৰ ভাল পোৱা ব্যক্তিজন হ'ল মোৰ মা।
হয়, হয় সেইটোতো সকলোৰে জীৱনত থাকেই আৰু মাৰ মানে ঠাই কোনেও ল'ব নোৱাৰে। সেইটো হয়, তুমি মানে জীনৰ -জীৱনত মানে মাৰ গুৰু্ব মানে কিমান খিনিলৈকে ভাৱা মানে মাৰ বিষয়ে কবলৈ অকন কব পাৰিবা নেকি, বস্তুবোৰ? মানে কেনেকে তোমাক তেওঁ তুলি- তালি ডাঙৰ কৰিছে বা কি কি শিক্ষা পাইছা? কোৱাচোন?
হয়, হয় নিশ্চয় পাৰিম। মানে অ' মই কবলৈ গ'লে। মইতো স্কুল পাঁচ, ছয় বছৰৰ পৰা গৈছিলো। কিন্তু মই যিবোৰ কথা কোৱা শিকিছো যিবোৰ আখল লিখা শিকিছো। সেইবোৰ মানে ঘৰতে শিকিছো বা অ, ক, খ মানে মোৰ প্ৰথম শিক্ষক হ'ল মোৰ মা। অ' মানে তেওঁৰ পৰাই মই সকলো সচ- আচৰণ ডাঙৰক কেনেকৈ আচৰণ কৰিব লাগে। সৰুক কেনেকৈ মৰম কৰিব লাগে অ' মূল্য নৈতিকতা তাৰ পিছত সামাজিক মূল্যবোধ এইবোৰ মানে মোক অ' মোক মোৰ মায়ে শিকাইছে। মই যে কিবা এটা ভুল কৰো মোক মোক-মোক মোৰ মায়ে শুধৰাই দিয়ে বোৰে এইবোৰ- এইটো। ভূল কৰিছা বা এইটো শুদ্ধ কৰিছা। যদি মোৰ মা নহয় মই জীৱনকো কৰিব নোৱাৰিম মানে মই। কিবা এটা কৰিবলৈ হ'লেও মোৰ ভৰিখন মানে অলপমান কঁপি যায়। কিন্তু যেতিয়া মায়ে কয় যে এইটো শুদ্ধ আহিছে। তেতিয়া মানে মই এটা এটা উৎসাহ পাওঁ যে মই এইটো কৰিব পাৰিম বা মই যিটো সিদ্ধান্ত লৈছো সিটো শুদ্ধ। কিন্তু যদি আ'হ জীৱনত মায়ে নাথাকে। তেতিয়া মই মানে সকলো আ'হ ক্ষেত্ৰতে চাগে পিছ পৰি থাকিম বা অলপ ভয় কৰি থাকিম। কিন্তু যেতিয়াৰ পৰাই মানে যেতিয়ালৈকে মা থাকিব তেতিয়ালৈকে সেই অনুভৱ তুমি কেতিয়াও চাগে অনুভৱ কৰিব নালাগিব।
হয়, হয় ঠিক কৈছে আচলতে তুমি তুমি যিখিনি কথা কৈছা সেইখিনি তুমি যে তুমি যে উপলব্ধি কৰিব পাৰিছা। সেইটোৱে ডাঙৰ কথা আৰু তুমি মানে সেই কথা মতে কৰি দেখুৱাব মই জানো। মোৰ জীৱনত তোমাৰ মানে মা বুলিয়ে নহয় আচলতে আচলতে দেউতাৰো আৰু মাৰ মোৰ জীৱনত মানে বহুত ডাঙৰটা অৱদান আছো। বহুত কষ্ট কৰে তেওঁলোকে আৰু মোক মানে জীৱনত কষ্ট কৰিবলৈ আগবাঢ়ি যাবলৈ তেওঁলোকে মানে প্ৰেৰণা দিয়ে। গতিকে মোৰ জীৱনতো একখিনিয়েই মহত্ব আছে। মা- দেউতাৰ। কিন্তু কথাটো হ'ল যে এজন ল'ৰা হিচাপে আৰু ল'ৰা বুলিয়ে নহয়, ল'ৰা হ'ওক ছোৱালী হ'ওক সকলোৰে জীৱনত মা দেউতাৰ মানে যিটো মহত্ব সেইটো মানে কাৰো লগত তুলনা কৰিব নোৱাৰি। এতিয়া মা দেউতাৰ পৰা মই যিটো কষ্ট কৰিবলৈ শিকি শিকিছো এতিয়া মা- দেউতাই মোক কষ্ট কৰে। বহুত কষ্ট কৰে সদায়ে কষ্ট কৰি থাকে। এতিয়া এই কষ্টখিনি কৰিবলৈ মই কাৰো পৰা প্ৰেৰণা পাইছো মা দেউতাই পৰাই পাই আছ নিজৰ জীৱনত আগবাঢ়ি যাবলৈ নিজৰ জীৱনত কেনেকে আহিবলগীয়া সমস্যাখিনি কেনেক মানে সন্মুখীন হব লাগিব সেইখিনি বস্তু মাৰ পৰাই মই পাওঁ গতিকে তেওঁলোকৰ পৰাই সকলো বস্তু শিকো আৰু মা দেউতাৰ লগতে মোৰ ভন্টি দুজনীও আছে তেওঁলোকৰো মানে মোৰ জীৱনৰ বহুত ডাঙৰ অনু অনুদান আছে মানে তেওঁলোকৰ তেওঁলোকৰ মানে সৰু হলেও তেওঁলোকে মানে বহুত বহুত খিনি বস্তু মানে তেওঁলোকৰ পৰাও শিকিবলগীয়া আছে।
হয় ঠিকেই কৈছা।
অ' হয়, হয় বাকী তোমাৰ ঘৰত বা আন আন পৰিয়ালৰ সদস্য কোন আছে?
অ' মোৰ এজনী আইতা, অ'হ মা-দেউতা আৰু দুজনী বা আছে।
হয়, হয়, হয় বুজিছো। আৰু তোমাৰ আইতাৰ পৰা কি কি শিক্ষা পাইছা? মোৰ, তোমাৰ ভন্টি দুজনী আছে, মোৰ মানে মা-ভাগৰ তোমাৰ দেউ হেৰি ককা আছে মানে। সেইটো মা-ভাগৰ মা চাইডৰ আইতা নাইকিয়া। দিয়া আৰু দেউতা চাইদৰ মানুহ কোনো নাই। মই তেনেকে তোমাৰ ইমান মানে দেউতা চাইদৰ মানে, ডাঙৰৰ মৰম তেনেকে নাপালো মানে সৰুতে ঢুকালেটো। এনে মা-চাইডৰ অকণ পাইছিলো মৰম আৰু হয়, হয়। সেই। টোৱে, আচলতে যিবোৰ মানুহ নাই, তেওঁলোকৰ পৰাতো আমি শিক্ষা কেতিয়াও ল'ব নোৱাৰিম। কিন্তু কথা টো হ'ল যে তেওঁলোকৰ আশীৰ্বাদ সদায় আমাৰ ওপৰত থাকিব, সেইটোৱেই আমি মানি চলিব লাগিব আৰু।
হয়, ঠিকেই কৈছা। মানে আমি যিবোৰ আমাৰ লগত আছে, আমি তেওঁলোকৰ মূল্য বুজিব লাগিব। কাৰণ আমি মানুহতো যেতিয়া নোহোৱা হয়, তেতিয়াহে মূল্যতটো বুজি লওঁ। কিন্তু যেতিয়ালৈকে আছে, তেওঁকো আমি অ। ভাল কাম কৰিলে, তেতিয়াহে আমি তেওঁলোকৰ মূল্যবোৰ বুজিম। আৰু জীৱনত কেতিয়াও আমি মানে মানে বেয়া অনুভৱ নকৰো যে, আমি কিয় তেওঁলোকক এনেকুৱা কৰিলো বা সেনেকুৱা কৰিলো। নহয় নে?
হয় হয় হয়। আচ্ছা, তুমি ভাবা নে? যে মানে এতিয়া ধৰি লোৱা, আমি আমিতো এতিয়া পৰিয়ালৰ কথা পাতিছো হয়। মানুহে পৰিয়াল বুলি কলে ভাবে যে ইহঁতে মানে সাধাৰণতে ভাবে যে মা-দেউতা, ভন্টি-ভাইটি। এইবোৰ আমাৰ পৰিয়াল বুলি ভাৱে ন? কিন্তু তুমি ভাবা যে, পৰিয়ালৰ মানে যিটো সীমা। সেই পৰিয়ালৰ সীমাত মানে খুৰা খুৰী, ধৰি লোৱা, অকণ দূৰ সম্পৰ্কীয় মানে। কোনোবা ভতিজা, খুৰা খুৰী তেওঁলোককো মানে সাঙুৰি ল'ব পাৰি বুলি ভাবানে?
হয় নিশ্চয় পাৰি। মানে আমাৰ এইটো যিটো আমাৰ এয়া পৰিয়াল। আমাৰ দেউতাৰ সেইটো মানে একক পৰিয়াল। কিন্তু মানে একক পৰিয়াল ওপৰত যৌথ পৰিয়ালো আছে। য'ত নেকি মা-দেউতা, ককা-আইতা খুৰা-খুৰী, পেহা-পেহী, অহ তাৰোপৰি বৰ-দেউতা বৰমা বিভিন্ন মানুহে মানে বিভিন্ন ধৰণৰ সম্পৰ্ক আহি যায়। অহ তেওঁলোকক মানে একেলগে যৌথ পৰিয়াল বুলি কয়, যৌথ পৰিয়ালৰ বহু বহুখিনি সুবিধাও আছে। মানে, অ', মানে যিটো আমাৰ অ পৰিয়ালৰ আটাইতকৈ ডাঙৰ তেওঁক মানে মুৰ মুৰব্বী কৰি লোৱা হয়। আৰু তেওঁৰ তলটো বহুত বহুত ডাঙৰ মানুহ থাকে। মানে, আমি উম যেতিয়া কিবা এটা ভুল কৰিম আমাৰ আমাক শুধৰাই দিবলৈ বহুতখিনি মানুহ থাকিব। বা আমি কেতিয়াবা মানে কেতিয়াও ঘৰত অকলে থাকিবলগীয়া নহয় পৰিয়ালত। আমি যৌথ পৰিয়ালত বাস কৰো। মানে, উম আমি কেতিয়াও মানে, উম কোনো এটা কামৰ বাবে কাকো বেলেগক সহায়। মানে পৰিয়ালৰ বাহিৰৰ মানুহক সহায় বিচাৰিবলগীয়া নহয়। কাৰণ আমাৰ আমাৰ এটা যৌথ পৰিয়াল আছে। য'ত নেকি বহুতেই, বহুত মানুহ আছে। যাৰ ফলত আমি কেতিয়াও অসহায় বা উম, মানে অহ আমি অকলশৰীয়া অনুভৱ নকৰো।
হয় হয়। তুমি ভাবানে? যে পৰিয়ালত মানে যিদৰে মা দেউতাৰ যিটো অৱদান। মা দেউতাৰ যিটো কষ্ট দুজনে মিলি যিটো পৰিয়ালটো চলাই লৈ আছে। তুমি ভাবানে? এইটো মানে অকলে মানে দেউতাই হওঁক বা মায়ে হওঁক। অকলে সেইটো মানে কৰিব পাৰিব বুলি তুমি ভাবানে? কেতিয়াও
মোৰ মতেদি, আ ম এজনে আনজনক এৰি পিনে কেতিয়াও কৰিব নোৱাৰিব। যেতিয়া পৰি যেতিয়া দুজনৰ আ ম মানে কষ্ট মিলি পিনে এটা পৰিয়াল গঠন হয়। তাকে মানে এটা প্ৰকৃত পৰিয়াল বুলি কয়। মানে, অ', মোৰ মাক এৰি পাপাই কি কেতিয়াও মানে কষ্ট কৰি কৰিব নোৱাৰিব। মানে মোৰ পা মোৰ দেউতাই বহুত বহুত খিনি কষ্ট কৰে। কিন্তু য যদি মায়ে অ--ম মায়ে নিজৰ অ কাম খিনি নকৰে। তেয়া তেন্তে পাপাওঁ কৰিব নোৱাৰিব। আৰু যদি পাপাৰ কাম খিনি পাপায়ে নিয়াৰিকৈ নকৰে। তেন্তে মায়েও নিজৰ কামখিনি কৰিব নোৱাৰিব। বা দুটাই দুইটাক এৰি পিনে মানে আধৰুৱা হৈ আছে। ত মানে ত কষ্টবিলাক মিলিহে আমাৰ ঘৰখন পুৰা ভালকৈ অ উম চলি আছে।
হয়, ইজনে আনজনৰ শক্তি মানে সেইটোৱে ক'ব বিচাৰিছা তুমি। সেইটোয়ে মানে আচলতে তোমাৰ মায়ে হওঁক বা দেউ এ হওঁক দুজনে মানে নিজৰ নিজৰ হৈ কাম কৰি আছে। কিছুমানে মানে মায়ে বেছি কৰি আছে। দেউতাই বেছি কৰি আছে। বুলি কয় কিন্তু আচলতে, সেইটো নহয় সকলোৱে নিজৰ নিজৰ ঠাইত কামখিনি কৰি আছে। তাৰ মানে সকলোকে আমি গুৰুত্ব দিয়া উচিত। আৰু ল'ৰা হিচাপে ছোৱালী হিচাপে মানে বিশেষকে দেখা যায় যে ছোৱালী বিলাকৰ দেউতাৰ প্ৰতি অকণ ধাউতিটো বেছি মানে। আৰু ল'ৰাবোৰৰ মানে মাৰ প্ৰতি ধাউতিটো বেছি। কিন্তু আচলতে আমি এইখিনিও বুজি পাব লাগিব যে আমাৰ ধাউতি থকাটো বেলেগ কথা। কিন্তু কথাটো হ'ল যে দুয়োজনে যে নিজৰ নিজৰ ঠাইত সকলো মানে নিজৰ যে এশ শতাংশ দি আছে। আমি সেইটো কথা বুজি পাব লাগিব।
হয় হয় ঠিকেই কৈছা। মানে আমি দুয়োজনকে সমানে অ চৈদ্ধা মৰম এইবোৰ কৰিবলৈ অ মানে চেষ্টা কৰিব লাগিব।
হয় সন্মান দিব লাগিব দুয়োজনকে মৰম দিব লাগিব। সেইটোয়ে আৰু হয় জীৱনত সেইটোৱেটো আছে ন? আচলতে মানুহ তেওঁলোকৰ আশীৰ্বাদতহে আমি আগবাঢ়ি যাব পাৰিম। তেওঁলোকৰ আশীৰ্বাদতহে আমি কিবা এটা যদি ভুল পথতো যাওঁ। তেওঁলোকৰ আশীৰ্বাদে আমাক তাৰ পৰা উভতাই আনিব। আকৌ
হয় ঠিকেই কৈছা। বাৰু, দিয়া হ'লে আজিলে তোমাৰ লগত কথা পাতি ভা লাগিলে আক
উম ঠিক আছে ঠিক আছে, মোৰো ভাল লাগিল দে। লগ পাম দে।
হয় দিয়া বিদায়।